হেল্ল' শুনিছ।
অ', শুনিছোঁ ত শুনিছ।
শুনিছোঁ।
অ', অ', ক কি কৰিছ?
আছোঁ ৰ এনে তই?
মই আছিলোঁ এই কিবা এটা কেচ এটা হৈছিলে সেইটো চাই আছিলোঁ জয়পুৰত যে হৈছিলে।
অ', ই আজিকালি যে মহিলাৰ সুৰক্ষা একদমেই নোহোৱা হৈ গৈছে।
এই তাকে উইমেন চছেফটিটো মানে ইমান চিৰিয়াচলি নোলোৱা হৈছে মানুহবোৰে। আৰু কিবা বিভিন্ন ধৰণৰ ইমান বেয়া, বেয়া বস্তুবোৰ আজিকালি আৰু বেছিহে হোৱা হৈছে মানে
সেইটোৱে মানে একদম ক'ব গ'লে যে আজিকালি ৰেপ কৰা বা কিবা বেলেগ ধৰণে হৈ গৈছে কৰ'বাত ওলাই যাব লাগিলেও তোৰ মানে এটা টেনশ্যন ল'ব লাগিব এই মানুহবিলাকে কেনেকে চায় বা কি হিচাপত চায় মানে বহুত ভাবি চিন্তিহে যাব লাগে আজিকালি।
তাকে আৰু এতিয়া ক'ব গ'লে যিহেতুটো মানুহবোৰ ইমান শিক্ষিত হৈ আছে ন এ ক্ৰিকেটড হৈ আছে। ভাবিছিলোঁ যে এই উইমেন চছেফটি যোনটো মহিলাৰ সুৰক্ষাটো বেছি ভালকে বাঢ়িব। কিন্তু যি দেখা গৈছে মানুহবোৰে আৰু বেছিহে এইবোৰ ৰেট কিবা কিবি চুৰি তুৰি বেছিহে কৰা হৈছে। আৰু মহিলাৰ ওপৰত এইেইটো বেছি হোৱা হৈছে অত্যাচাৰটোও বেছি হোৱা হৈছে আজিকালি ক'ব গ'লে।
সেইটোয়ে মানে আচলতে শিক্ষিত হোৱাতোৱে আচলতে ক'ব গ'লে আজিকালি ডাঙৰ কথা নোহোৱা হৈছে কাৰণ আগৰ দিনতো এনেকুৱা আছিলে যে সমাজত যদি আমি মানে মহিলাৰ সুৰক্ষা চাব যাওঁ ন আগৰ দিনত এইটো আছিলে যে আমি যদি আগত এনেকুৱা আছিল কেনে কাৰণ মহিলা বিলাকক ওলাব দিয়া নাছিলে তই চাগে জান মূৰত উৰণ ল উৰণি লৈ কেনে মানে ডাঙৰ মানুহৰ আগত আহিব নালাগে মানে বহুত নিয়ম আছিল পঢ়িব ন লাগে কাৰণ আগতে এনেকুৱাই আছিল ন যে ছোৱালী হলেনো এই কিয় কৰিব ল'ৰা হলেহে চাৰ চাকৰি কৰি বা কিবা কাম কৰি মাক দেউতাকক খুৱাব ছোৱালী হলেতো বিয়া হৈয়ে যাব। ত শিক্ষাও নাছিলে একো পঢ়িবও দিয়া নাছিলে বা একো মানে কামত আজি কেলো বহুত জাগাত আছে য'ত কাম কৰিব নিদিয়ে ছোৱালী বিলাকক আচলতে সেই হিচাপত ন এতিয়াতো সেনেকুৱা নহয় আজিকালি চব ল'ৰা ছোৱালীয়ে চব ছোৱালীয়ে ল'ৰাৰ সমানে কাম কৰে বা পঢ়ে কিন্তু তথাপি জানো ওমেন ছেফটিটো কেতিয়াবা হৈছে
তাকে আৰু এতিয়া ল'ৰা মানুহ বোৰে কাম কৰিব গ'লে দেৰিলে বাহিৰত থাকিলেও কথা নাই সিহঁতৰ ইমান এই চিন্তাটো নাথাকে দেই দেচোন ল'ৰা মানুহৰো কিবা কিবি হয় সেইটোও মই নকওঁ বাৰু। কিন্তু ম মহিলাৰ ওপৰত বেছিকে সেইটো বস্তু হৈ আছে ন এতিয়া ল'ৰা মানুহে চিন্তা কৰিব নালাগে সিহঁতে এঘাৰটাত ঘৰ আহিলে বাৰটাত ঘৰ আহিলে দহটাত ঘৰ আহে হা কেতিয়াবাতো দুটা তিনটাতো ঘৰ আহে কিন্তু মহিলাবোৰে সেইটো কৰিব নোৱাৰে
সেইটোৱে
মহিলাবোৰে জল্দি আহিবই লাগিব ঘৰ আনকি আমাৰ ঘৰৰ পৰাও কৈ দিয়ে ন কি তহতে আন্ধাৰ হোৱাৰ অলপ টাইমতে আহি যাবি বা আন্ধাৰ হোৱাৰ আগতে আহিবি কিন্তু মানে ভাবিব গ'লে বহুত বেয়া কথাটো হৈ যায় আমি যদি অ কি কয় ইকুৱেলিটি বিচাৰি আছো সমাজত।
উম
সু সুৰক্ষাৰ ক্ষেত্ৰত কেলে নাই নো
সেইটোৱে আছয়ে তই যিটো কলি ল'ৰাৰ ক্ষেত্ৰত ল'ৰাৰ ক্ষেত্ৰত আছে কিন্তু সিহঁতৰ ক্ষেত্ৰত আছে কাৰণ এইটোৱে এ যদি কোনোবাই ধৰ ড্ৰিংকচ কৰে ত' সেইবোৰে ধৰ এক্সিডেন্ট হোৱাতো বেছি কমন বেলেগ সিহঁতৰ সেনেকে নাই হয়তো কিডনেপিং হৈ যাব বেলেগ একো নাই। কিন্তু ছোৱালী এজনী ক'ব গ'লে ৰাতি অহাতো বহুত টেনচন মানে একদম মানে মা মাক দেউ- তাকৰ টেনচন টেনচনে নিজৰো এটা মানে ভয় ভাৱ হয় যে এই মই এইখিনি কেনেকে খোজ কাঢ়ি যাম কেনেকে কি কৰিম আৰু যদিও কিছুমান তই যে কলি যে মাক দেউতাকে ফোন কৰি বা কেতিয়াবা কয় ন এইখিনি টাইমত আহি পাব লাগিব সেইটো বেয়া হয় কিন্তু তথাপি যদি মাহঁতে নকয়ও ন যদি আমাৰো নিজৰো দেৰি হৈ যায় ন বোলে, খিনি ইমান দেৰি হ'ল আমাৰ নিজৰো ভয় লাগে যে জাগা খিনি দি আমি খোজকাঢ়ি কেনেকে আহিম
সেইটোৱে আৰু এ এতিয়া ধৰ এনেকুৱা হৈছে আমি বেগত পেপাৰ স্প্ৰে বা কিবা এখন চুৰি এখ- খন নাৰাখিলেতো বাহিৰত যোৱাটো মানে কিবা ভয় ভয় লগা কথাই হৈ যায়। কিবা এটা বেগত চেফটি হিচাপে লাগিবই বা আমি কৰ'বাত এতিয়া দেখা- পোৱা যায় যেনেকে আ মইয়ে আহি থাকিলে ফোনত কথা পাতি লং কোনোবা লগ লগৰী লগত যাতে, সেইখিনি আশে পাশে কিবা হ'লে কোনোবাইতো গম পাব ন কিবা এটা পৰিস্থিতিত পৰিছো বুলি।
সেইটোৱে সেইটোৱে আছলতে কওক
ক ক ক
আচলতে যদি মানে আগৰ হিচাপত আৰু এতিয়াও যদি মই ক'ব যাওঁ ন যদি এ- এখন সমাজত যদি মহিলাৰ সুৰক্ষাটো হ'ব লাগে ন ত মোৰ মতেদি
উম
মহিলা এগৰাকী নিজৰ মানে জীৱনটো জীয়াব জানিব লাগিব। ধৰ জীৱন-যাপনটো খোলা ভাৱে যাতে জীয়াব পাৰে। য'ত মন যাই তাত যাব পাৰে, যি শিক্ষা ল'ব মন যায় তাতে যাব কৰিব পাৰে বা কিছুমানে য'ত চাকৰি কৰিব মন যায় তাতে যাতে কৰিব পাৰে আচলতে তেতিয়াহে মহিলাৰ সুৰক্ষা হোৱা বুলি কব পাৰি। নহলে যে মহিলা সুৰক্ষা সুৰক্ষা বুলি ক'বই নোৱাৰি আৰু কিছুমানেতো ড্ৰেছ পিন্ধাৰ ওপৰতো কয়।
অঁ! সেইটো আচলতে মই ভাবো কাপোৰ তই যিয়ে নিপিন্ধ কিয় চুটি পিন্ধিছ, দীঘল পিন্ধিছ যিয়ে নিপিন্ধ কিয় সেইটোৰ ওপৰত কবলৈ নালাগে। আমি দেখা পোৱা যায় যে তিনি বছৰীয়া ছোৱালীজনীৰ লগতো সেয়া কৰে। তিনি বছৰীয়া ছোৱালী এজনীয়েনো কি বেয়া কাপোৰ পিন্ধিলে। বা ৰিচেন্টলি যোনটো হোৱা তেৰ বছৰীয়া ছোৱালীজনী যে তাই লগত কিমান সেয়া হ'ল তাইনো কি পিন্ধি আছিল তাইতো লগ এজনীৰ ঘৰৰ পৰা নিজৰ ঘৰলেহে যাই আছিলে। ন' আৰু সেই বস্তুটো যে মানুহখিনিয়ে যে এজনী তেৰ বছৰ বছৰীয়া ছোৱালী যোনখিনি মানুহ তাৰে ইনভল্ভ আছিলে হা ত্ৰিছ তাত কে বেছি মানুহ আছিলে ন। সেইবোৰ চব মানুহ ডাঙৰ-ডাঙৰ মানুহ ন' তাইৰ দেউতাক ককাকৰ সময় সমান হব ন' সিহঁতৰ এই বাৰু এয়া নালাগিলে যে মোৰ ঘৰতো যে এজনী ছোৱালী আছে সেইটো বয়সৰ।
নাই সেইবোৰ মানুহৰনো ক'ত লাগিব, বদমাচি কৰিম বুলি ভাবিলে ন' চব মানে পাহৰা যায় যে নিজৰ ঘৰৰ লখিমী এজনী বা নিজৰ ঘৰৰ ঘৈণীয়েক আছে, ছোৱালী আছে এইবোৰ চব পাহৰে নিজৰ এনজয়মেন্টটো সিহঁতৰ কাৰণে ডাঙৰ হৈ পৰে। আৰে সৰু ছোৱালীক কি সৰু ছোৱালী তোমাৰ ঠিক আছে সিহঁতে একো কৰিব নোৱাৰে। আনকি আগতেতো কেইবাৰ মান মইটো এনেকুৱা শুনিছোঁ বুঢ়ী মানুহ বিলাক য'ত মানে ক'ব গ'লে এয়াই আৰু এয়া ছিক্সটি এনেকুৱা এজৰ মানুহকো মানে নেৰে।
অঁ সেইটো দেখিছো, সেইটো-সেইটোও মইও শুনিছোঁ, সেইটোৱেই কৈছো যে মানে কেনেকুৱা পৰিস্থিতি হৈ গৈছে আৰু তাতে মানুহখিনিৰ মনটো কেনেকুৱা হৈ গৈছে মানুহখিনি এবাৰো নাভাবেই যে মই কৰি কি আছো মানে।
উম! সেইটোৱেই আৰু ৰিচেন্টলি মই এটা ভিডিঅ' পাইছো হা মানে বাছ আহিছে খনত ধুনীয়াকে মানে চবে আছে বাছতো ঠেলা-হেঁচা হয়েই আৰু ইমান অভাৰলোড কে মানুহবিলাক উঠাই ত ঠেলা-হেচা হবই মহিলা এগৰাকী জাষ্ট নৰ্মেলি থিয় হৈ আছে একো কৰা নাই। কিবা কাষৰ মানে মতা মানুহ এজনে জাষ্ট সেই মহিলাগৰাকী গাত মানে হাত লগাকে হাতখন থৈ দিছে মানে তাত বাছতো চেফট্ৰি নোহোৱা নিচিনা হৈ গৈছে।
তাকে এইটোতো মানে ইমান বেছি দেখিছো ক'ব গ'লে তইতো বাৰু ভিডিঅ' মই আচলত চোৰ আগত নিজে দেখা পোৱা গৈছে। কলেজ, স্কুলৰ ষ্টুডেন্টৰ লগত উম! এজন মানুহ ইমান ডাঙৰ সিহঁতৰ দেউতাক মানৰ সমানে হ'ব চাগে উঠি পিনে একদম লাগা-লাগিকে আছে, বাছখনত বাৰু ভিৰ আছিলে। আৰু সেই বস্তুটো এনেকুৱা হৈছে যে মান আশে-পাশে মানুহখিনি দেখা পাই আছে বাছখনত হা কিন্তু মাত দিয়ক যে, কিবা এটা কৰক যে সেইটোও নাই তাৰে বিনিময়ত কি হৈ যায় যে জনী ছোৱালী দুজনী আছিলে সিহঁতেতো ভয় খাই গলে ন সিহঁতৰতো সেই বস্তু চাপটো থাকি যাব ন' যে মোৰ লগত বাছত এনেকুৱা বস্তু এটা হৈছে। ত' সেই বস্তু এইটো টো চোৱাটো দৰকাৰী হয় আৰু এতিয়া কিছুমান জোগাত এই- তোৰ বাবে তোৰ পিংক বাছ চলে জান চাগে যোনটো অকল - মাইকী মানুহৰ কাৰণে হয় ছোৱালী মাইকী মানুহৰ কাৰণে হয় ন'- সেইটো বেয়া নহয় কিন্তু- সেইটো হ'ল বুলিয়ে যে নৰ্মেল বাছেছ কেইখনত এই বস্তুটো নহয় এনেকুৱাতো নহয়। সেইটোতো হৈ আছে ন, ত' তই বেলেগ- ছাইড কৰাতকে তই এই - খিনি, মানে মানুহখিনি কেনেকে ঠিক কৰাব পাৰ সেইটো- গুৰুত্ব দিয়াতটো আমাৰ চচাইটিৰ দায়িত্ব হয়, মই বুজো দেই। চৰকাৰে দিছে চৰকাৰে বহুত খিনি- কৰি দিছে, কিন্তু আমি যদি মানুহ হিচাপে যদি নাভাবো তেতিয়া - আমাৰ সেইটো ভুল হৈ যায় ন।
সেইটোয়ে, তই যে ক'লি পিংক বাছৰ কথা কেতিয়াবাতো এনেকুৱা হয় মানুহ এজনী - কামত যাব লাগে বা হস্পিতেলত যাব লাগে, সেই হস্পি- তেলত যোৱাৰ সময়খিনি পিংক বাছখন যদি আহি নাপায়, তেতিয়াহলে মানুহে- কি বেলেগ বাছত নুঠিব নেকি? সেইটো এটা কুৱেশ্যন আহি যায়। ঠিক আছে - আৰু পিংক বাছে দিয়ক, গ্ৰীণ বাছে দিয়ক, যিয়ে নিদিয়ক কিয় যদি - মই মোৰ মনেদি মানে মহিলা এজনীক যদি সন্মান কৰিব নাজানে- বা, এটা দায়িত্বশীল মন মনেৰে যদি চাব নাজানে সমাজখন - কেতিয়াও মানে ক'ব নোৱাৰি যে মহিলাগৰাকীক সুৰক্ষিত বুলি।
তাকে আৰু মোৰ হিচাপত। সন্মান দিয়াটো বা এইখিনি চোৱাতো ঘৰৰ পৰা আৰম্ভ হয়। ত যদি এজনী ছোৱালী এজনী মহিলা নিজৰ ঘৰতে যদি আহ সেয়া কি কয় - ছেভ ফিল নকৰে তে সেইটো বহুত ডাঙৰ প্ৰব্লেম হয় মানে আমাৰ ইয়াতে।
সেইটোৱে আচলমতে ক'ব গ'লে ঘৰত সন্মান কিছুমানে নিজৰ ঘৰতো সন্মান পায়। ক'ব গ'লে মাক দেউতাকে নিজৰ ছোৱালীজনী কেতিয়াও বেয়া নাপায়। পায়, আগৰ দিনৰ কথা মই ক'ব যোৱা নাই কিন্তু বৰ্ত- বৰ্তমান সমাজততো এনেকুৱা নাই যে ছোৱালীজনীক বেয়া পায়, লৰা বিলাকৰ উৎপাত- ত চাই কেনে ন আজিকালি বহুত ছোৱালী মানে মাক দেউতাকে ছোৱালী বিচাৰে বা- ছোৱালীয়ে হোৱা বহুত মৰম কৰে। কিন্তু ছোৱালী এজনীয়ে ছেভটি অকল সেইখিনিতে নহয় বিয়া হোৱাৰ- বিয়া হোৱাৰ পিছত যদি নিজৰ হাজবেণ্ড যোনজন যাৰ লগত - জীৱন কটাব সিয়ে যদি মহিলাজনীক মানে মাৰে বা আজিকালিতো এইটো বহুত হৈ গৈছে। যে ডিভৰ্চটো সেইকাৰণে বহুত বেছি হৈছে। মা মাৰা হয় - কিছুমানে মাৰি পেলাই, কিছু - মানে তাতেও চেভটি নাই, ক'ব গ'লে সমাজখন তো দূৰৰে কথা। কথা, নিজৰ ঘৰতো যদি নিজে বিয়া হোৱাৰ পিছতো যদি চেভটি নহয়, নিজে - ত' মহিলাগৰাকী সুৰক্ষা কত, নিজৰ ঘৰতো সুৰক্ষা নাই বাহিৰতো সুৰক্ষা নাই।
সেইটোৱে, আৰু- মাৰা পিতাটো টো আছে, আছে লগতে আজিকালি মেৰিটেল ৰেপো হোৱা হৈছে। যোনটো- যোনটো আমাৰ সমাজতো মানুহবোৰক তই যদি এতিয়া কবলে যাও মানুহবোৰে ক'ব হাৰে- গিৰিয়েক হয়, হাজবেণ্ড হয়, বিয়া হৈ আহিছে সেই- টো ৰাইট হয়, কিন্তু আচলত সেইটো নহয়। এটা কনচেন্ট বা এটা নিজৰ পাৰ্মিশ্যন লোৱাটো বহুত দৰকাৰী হয়। যোনটো মানুহবোৰে সেয়া কৰি দিয়ে ত' সেইটো বহুত ভুল হৈ যায় মানে
সেইটোৱে আচলমতে যদি এখন সমাজত ক'ব গ'লে মহিলাৰ সুৰক্ষা বিচাৰে আচলতে মানুহ বিলাক নিজে ঠিক হ'ব লাগিব। সন্মান কৰিব জিব লাগিব। আৰু মহিলাৰ সুৰক্ষাতো অকল মহিলাজনীৰ দায়িত্ব নহয় সমাজৰো দায়িত্ব হয়।
তাকে বাৰু ঠিক আছে দে পিছত পাতিম দে।
উম, উম ঠিক আছে দে।